হেল্ল' অ ইমান দেৰি কৰিছা যে ৰিচিভ কৰিবলে ফোন।
অ অলপ মানে কাম এটা কৰি আছিলো মই সেইকাৰণে দেৰি হ'ল।
অ মানে ফোন কৰোটো ধৰ গুৰুত্ব দিবা হক ফোন কৰাত।
এ গুৰুত্ব মানে কি হ'ল মানে অলপ এ পিনে মিলাব লগা হৈছে দে। সেইকাৰণে বহুত দেৰি ৰিচিভ কৰা নাছিলে আক'।
অ বাকী কি কৰিছা?
বাকী কি কৰিবা নো এনেই আছো বিচনাত পৰি পৰি। বিচনাত। আ ভাত-চাত বনাম আৰু লাহেকে।
অ।
তুমি কা
কি চবজী বনাবা?
অ চবজি আজি মোৰ আমাৰ এইফালে গাহৰি আছে আক'।
কি কোৱা গাহৰিচোন।
এ কৈছিলে গাহৰিটো খেবাই তলি ন সেইটো কাৰণে গাহৰি
অ নেমাতিলা দেই। অকলে অকলে খাইছা ন?
নহয় মানে তুমি আকৌ ঘৰলে গলাগে ন? তুমি মানে হাঁহ
মই থাকোতেটো মাতিব পাৰা ন। মানে মই থাকোতে গাহৰি বনাব পাৰা ন? আজি মই নাথাকোতে বনাইছা।
অ তুমি পুতুককে গ'লাগে ন ঘৰলে। সেইটোকাৰণে আক'। অই এইটো জিঅ নহয় ন?
অ আৰু হ'লে মাতিবা দেই গাহৰি বনালে।
অ মাতিম মাতিম অ মাতিম।
অহ, গাহৰি খাই ভাল লাগে নহ কিবা এটা
অ হয়, অ হেৰি তুমি, তুমি বোলে গাহৰি বহুত খোৱা হেনো
এই গাহৰি অ খাওটো মানে
উম
এপোৱাই মানে একো মানে পেটটো হিলাবই নোৱাৰে মোৰ যে।
উ আ হয়, হয়। উম তুমি বহুত কোৱা মানে শুনিছো তাৰমানে বহুত বুলি খাব পাৰা বুলি।
অল অলপ বডি লগা মানুহ যে।
অহ বডি অহ হয়, জিম চিম যাবা দে সেইকাৰণে খাবই লাগে।
এইটোতো মানে অলপ বাল্কি চাইজ নহ বাল্কি চাইজ। অহ
আৰে ছোৱালী টোৱালী পচন্দ কৰে নেকি তোমাক
সেইটো কাৰণে নেকি
উম উম ঠিকে আছে, মানে তোমাৰ মানে কি চবে ছোৱালী লয় কয় নহ, এই লৰাটো ইমান বগা
হয়, তেনেকুৱা নাই মই কিন্তু শুনা নাই তেনেকে মুখত।
এহ, এহ, তেনেকে সেনেকে কেলে কবনো, মাকজনীয়ে তোমাক কেনেকে কব কহ
অ সেইটোৱেটো
আৰু লৰাটো ভাল আছে নহ, আচলতে সেইটো কাৰণে কৰে কহ
অহ, তুমিতো বহুত ভাল।
মইতো ইমান ভাল বুলি নকম বাৰু তথাপি আৰু মানে চবলৈ মিলি জুলি থাকিব
অহ, লৰাটো শান্ত বুলি কয় তোমাৰ চবে।
আচলে কি হয়, উ উ মানে লৰাটো শুনাকিনো কেনেকে কব নহ, জানোঁ
হয় হয়, হোৱাটো
পিচে তুমি যে অ, আহ অহ অহ অহ বনাম আও এতিয়া লাহেকে মানে লগতে বনাব, মইতো ইমান ভালকে নেজানো বনাবলৈ।
অহ, তুমি অকল ভালকৈ খোৱা তাৰমানে অকল
নহয় মানে মই বনাও মানে বেলেগ শাক বিলাক কিন্তু এতিয়া এই মাংস বুলি কলে মানে লগৰটোৱে মানে বৰ মানে আগতে মানে সি মানে এ এ এ এ এহ কি বোলে মানে হোটেলত কাম কৰিছিলেটো।
অ‌ তেনেকুৱা গোন্ধাইছে।
অ অ অ এনেকুৱাই মই বিয়াৰ স্পেচিয়েল যেনেকা মানে তহ তুমি যদি খাই পোৱা নহ মানে নেৰিবা তাৰমানে খাই মাতিবা মানে তুমি ঘৰলে গলাগে নহ মানে ঘৰলৈ যোৱাৰ কাৰণে আকৌ তোমাক মাতা নহয়। অ হয়। অ অ মাতিম মাতিম, মানে এতিয়াতো মানে এহ কি হ'ল অহ ঘপককে ডিচিশ্যন লোৱা হয় নহ। লৰাবিলাকৰ জানিচেছোন
অহ
সেইটো কাৰণে মানে সেনেকুৱা আকৌ বস্তুটো মানে মতাষা নহল আৰু বতৰো ভাল নহয়। তুমিতো আহিব নোৱাৰিলাহেঁতেন। বৰষুণ বহুত ডাঙৰকে দিছে।
অহ যি হলেও আৰু এদিন মানে ৰুমত থাকিলে মাতিবা, একেলগে মিলি গোটেই গাহৰি বনাই খাম স্পেচিয়েল গোটেই কেইটাই
অহ অহ, খাম খাম। এহ মানুহে জামান দিলে হেৰি কৰিলে মানে কথাটো কলে নহ এতিয়া, খোৱাবই লাগিব তাৰমানে তোমাৰ হলে আশাটো থাকি যাব নহ।
অহ
হয় পিছে তুমি এতিয়া আৰু এইবছৰ বিহু বহুত গলা নহ, বিহু ছোৱালী ঘৰলে গলা, একদম মানে বিৰাট ফূৰ্তি-ফাৰ্তা কৰিলা নহ আমাৰ মানে সময় নাই বাৰু ৰবিন তুমি নেমাতিলা আমাক বিহু গাবলে।
এইবাৰ মানে মোৰ লগৰ কেইটাৰ লগতে ঘূৰি ফুৰিলে হয় যে বহুত গলো দেই কবলৈ গলে সঁচাকে কব গ'লে বহুত দূৰ গ'লোঁ বিহু মাৰিবলে।
অ অ, তুমি মানে অকলে অকলে গলা বিহু গালা, অ
তোমালোকৰ ফালে গৈছিলো কিন্তু তোমালোকৰ ঘৰলৈ সোমোৱা নহ'ল।
অহ অহ অহ
অহ তেনেকে লগৰবোৰৰ লগত যোৱাতো মানে পটককৈ সোমাবলৈ অলপ মানে অসুবিধা হয়।
ছোৱালী থকা হেতিন হোমালা হেতিন নহ
অহ, এ এইটো মানে বিহুৰ মেইন ৰস সেইটোৱেই আৰু
মই ৰানিছো বাও অ অ গম পাইছো বাৰু মানে তোমালোকে যদি ছোৱালী দুজনীমান থকা সেতেন সোমালেহেতেন মই গম পাইছো মানে। লগৰ হিচাপে লগত থাক নাথাক মতলব নাই ন।
মানে আমাৰত নিয়মত পৰে ন দুছ মানে পিছত মানে বিহু শেষ কৰি ছোৱালীৰ পিছে পিছে গৈ যোৱা সেইটো।
নহয়, ছোৱালী দুজনী বা আছে বাও থাকিলে মানে যোৱা ন, কিন্তু লগৰ থাকিলে নাযোৱা নহয় কৈছো।
লগৰ বিহুত মানে অলপ অসুবিধা হয় মানে অলপ নিমিলে
অহ হয় হয়। এইবাৰ কি উম মানে কিমান ছোৱালী মানে হেৰি কৰিলে মানে। এ এ এ এ ফোন চোন মাৰা নাই নাম্বাৰ ল'লা ল'লা নাই।
ফোন চোন নাম্বাৰ ল'লোঁ মানে নিজে লৈছিলে মানে ফোন কৰিছিলে মেছেজ।
আহ, অ তোমাৰ নম্বৰ নিজে ছোৱালীবিলাকে লৈছিলে নেকি?
অ, তেনেই এনেই কথা পাতিম বুলি আৰু এনেকে লগৰ হিচাপে।
পিছত কথা পাতে মানে আদি আহ
কেতিয়াবা কৰে মেছেজ কল। অ তেনে পাতি দিও আৰু ক'তনো বে মানে বেয়া পাব ন।
উম হয় হয় তুমি ক মিলিব মিলি থাকা নহ চব লগতে।
এ মিল চবৰত মানে চবৰে লগত মিলি থাকি ভাল লাগে ন এনেই বেয়া পাই ভাল নালাগে।
উম হয় হয়। আমাৰ মানে সেনেকোৱা কোনো নাই মানে ইমান কমউনিকেশ্যন নাপাটো ত মানে ইমান অভিজ্ঞতা নাই ক।
তোমাৰতো বহুত মানে কমিউনিকেশ্যন স্কিলটো ভাল চাগে মানে ইমান স্পষ্ট কথা। ভাল লাগি তোমাল লগত কথা পাতি।
অ তুমি তোমা লগত মানে মোৰ লগত ভাল লাগে এতিয়া থাক- ন উম অ অ না নান গান চান দে ৰে বিহুৰ সময়তে ওলাই দেই।
অ গানটো গোৱা নে কি মানে মাতটো ইমান ভাল তোমাৰ গান বহুত ধুনীয়া গাও চাগে।
গান মানে আৰু জানিছে আও লৰা বিলাকক নো গান যেতিয়া তেতিয়া পচন্দ নহয় ন গাবলে। গাও মানে মাজে মাজে।
হয় হয়, বাকী গানছ- তাৰমানে অলপ এনেই গান গাই থাকিবা আকৌ মানে কিজানী কেৰিয়াৰ বনি যায় গানতে তোমাৰ।
ৰ ৰ তাকে গান গাব লাগিব আকৌ লাহে ধীৰে মানে মাজে মাজে কি গাও, মই নো জানিছ আও মৰাণ মানুহৰ বিহু গীতেই মেইন ন। বিহুগীতটো বহুত ইম্পৰ্টেণ্ট অসম অসম মানে এইবিলাকে নহয় মানে কি বলে। অসমীয়া মানুহৰ বেছিকৈ মানে বিশেষকৈ মানে আকৰ্ষণীয় বস্তুটো হৈছে বিহু গী, বিহু হয় নহয় বিহু গী।
হয়, হয় হয় হয় মানে আমাৰ চিনাকি আৰু এইটো প্ৰথম।
আমাৰ অসমীয়া বুলি কলে মানে বিহু, বিহুৰ পিছত আহে আমাৰ বিহু গীত বিলাক আহে।
অসম বুলি ক'লে মানে প্ৰথম বিহুটো আহি যায় মানে।
সেইটোৱে ত অ সেইটো হয়। এনে বিহু তোমালোকৰ মানে সেইবিলাকৰ কোন খন পাতা, মানে বিহুতো এতিয়া মানে যিজন মানুহে বেলেগ, বেলেগ পাতে ন, প্ৰথমখন বাদ দি কেনে ছেকেণ্ড খন পাতে।
হয়, আমাৰ মানে মাজৰখন।
অ অ।
অ' মাজৰ খন পাতো আমি।
উম।
আমাৰ মানে, আমাৰ গাঁৱত আমাৰ গাঁৱত মানে বেছিভাগ মাজৰখনে পাতে।
অ অ।
অ হয়।
সেইটোৱেই।
হয় হয়, সেৰি। আমাৰ মাজৰ খনে পাতো, তোমালোকৰ বিহু মানে ক'ত ওৰোৱাগে মানে এনে কিছুমান গোসাঁই আছে ন গোসাঁই ঘৰত ওৰোআগে। তেচে নামপুৰ মাইতি ন তোম অ
গাঁৱতে নামঘৰ আছে ন, তাত ডাঙৰ তাতে শৰাই তাতে শৰাই দিওঁ।
অ অ, তাতে ভাই দিয় ন মানে, চব মানে গাঁৱৰ মানুহে চব আহি মিনি মানে হাৰে ওমাই যায় ন।
অ'তাতে সোমাই দিওঁ।
অঁ।
উম।
পিছে আজি তোমালোকৰ সেইফালে বৰষুণ দিছে নাই দিয়া?
বৰষুণ দি আছে দেই টানছে দিছে।
অ' নাই ভাল। বৰষুণ দিছে বাৰুৱে কৰিছে বা হেৰি যে মানুহৰ এতিয়া খেতিৰ দিন হৈছে ন। পথাৰ ৰুব লাগে সেইটো কাৰণে মানে দিছে বাৰু কৈছে বাৰু।
অ ভালেহৈছে আৰু বতৰটো ঠাণ্ডা কৰিছে নয় ইমান গৰম পৰিছে এই কেইদিন আগকেইদিন।
অ গৰম দে ভাল বাৰ মানে দিছে বাৰু হৈছে বাৰু
ক'ত যাবি? মই যে বহুত ভাল পাইছোঁ বৰষুণ দিয়াৰ কাৰণে।
অ অ থিকেই উম উ
নহ'লে শুইও অখানতি লাগে ন ইমান গৰমত।
উম, হয় হয় বহুত মানে অশান্তি।
কাৰেণ্টটো নহ'লেতো শুবই নোৱাৰি।
সেয়াই ক'ত পাৰি আৰু নোৱাৰে মানে পুৰা ডিষ্টাৰ্ব।
অ' কালি কালি ৰুমত আছিলো টো মানে লগৰজনে ফেনখন বেয়া কৰিদিলে হুবই নোৱাৰিলোঁ।
অ অ, তুমিতো তুমিতো কাৰণ হেৰি কি বোলে। আইতিয়াতো পুৰা জানা ন?
অঁ ইলেক্ট্ৰিকেল মানে কামবোৰ অলপ জানো মানে, আজি মানে ৰাতিপুৱা বনাই দিলো তাকে, বনাই মেলি এতিয়া ঘৰলে গ'ল সেইসেনাখন বনাই থৈ গ'লো মানে ঘৰলৈ আহি গলো তাৰপিছত।
অ' তুমি এনেকে মোৱাইল চুবাইল বাৰু কৰিব জানা নেকি? মোৰ ম'বাইল এটা বেয়া হৈ আছে তাৰমানে, হেল্ল।
কৰি দিম, বনাই বনাই দিম।
অ অ মোবাইল চোবাইল বাৰু কৰিব জানা বুলি শুনিছোঁ মানে অ কয় তাৰমানে এইটো মোবাইল চোবাইল। অহ।
সৰু আৰু পাৰোঁ মানে চেষ্টা কৰিছা মানে ভাল নহয় মানে হ'বই বুলিতো ক'ব নোৱাৰি কেনেকুৱা প্ৰব্লেম।
অ কিছুমান কণ্ডিশ্যন বেয়া হ'লে বাৰু কৰিব নোৱাৰিবা কিছুমান সৰু সুৰা হ'লে পাৰা ন।
সৰু হ'লে আৰু কৰি চাওঁ চেষ্টা কৰি চাওঁ মানে ভাল হয়গে মানে।
উম উম উম।
অ তাকে আনি চাবা কৰি চাম ভাল।
অ তুমিতো কালিতো অ কালিতো ফেনখন বাৰু কৰি দিলা ন।
ফেনখন ভাল কৰিলোঁ আৰু এই ৱাৰ চিগি আছিলে ৱাৰ জইন কৰি দিলোঁ আৰু ইমানটোৱে।
অ এইবিলাকে টাউনত যদি কিবা কিবি ওলাব পাৰা নহয় পইচা ধেই পোৱা যায় আৰু মানে- কিছুমান ঘৰত মানে ৱাইিং লগাব লাগে হয় নহয় হয় নাই।
হয় হয় এইটো কিন্তু পইচা বহুত আছে এইটো।
বহুত আছে অ তোমাৰ এনেকে হাতবিদ্যা আছে তেনেহলে মানে তুমি পুৰা। ত মানে জানা আৰু ন
এনে ঘৰতে কৰি থকা হয় সৰু সুৰাকে মানে বেলেগতো এনে নহয় মানে এনেকেয় মানে অভ্যাসটো আহিল আৰু
অ অভ্যাসটো আহিল ল মানে সদায় কৰি থকা ন সিচকা হৈ গ'ল।
ফেন চেন বদ চো বোৰ বনাই থকা হয়তো।
উম হয় হয়। অ এনেকে অ কিবা কিবি জানা নেকি বনাবলে মানে কিছুমান বাও কৰিব জানা নেকি? ফেনৰ বাঢ়িৰে মোবাইল চোবাইল অলপ জানা আৰু কিবা কমিল সেইবিলাকো-
আৰু তেনেকে বনোৱা মেলাত মানে তেনেকুৱা নাই
কিবা কিবি মেচিন চেচিনও কিবা কাম।
মেচিন কামটো ইমানকে নাজানোঁ
অ শিকিবাক তামানে তুমিতো ইমানখিনি জানাই ন।
অ শিকিব লাগিব মানে শিকিলে মানে জানিম মানে শিকিব লাগিব।
উম উম।
অঁ
বাকি মাহঁতে কিহে কৰিছে?
মাহঁতে আছে ভাত বনাই আছে। মই পূৰা বিচনাত বহি আছোঁ মোবাইল তোমালগত কথা পাতি আছোঁ আৰু।
অ অ অ দেউটা অ ভন্টি কা ভন্টি-
ভন্টি কিতাপ পঢ়ি আছে।
অ অ বাকী খোৱা বাৱা নাই হোৱা।
খোৱা বোৱা নাই হোৱা বনাইহে আছে খোৱা বোৱা নাই হোৱা, আজি কিবা বনাইছে বহুত দিনৰ মূৰত ঘৰত এতিয়া মাংসটোকে বনাইছে নেকি। অঁ মানে ভাল ভাল ভালকে এসাজ খাম আৰু।
তুমি হয়ন মানে তুমি সদায়নো মাছ মাংস বিচৰা হেনো ঘৰত।
সদায় মানে সদায় নিবিচাৰোঁ মানে ভাল লাগে আৰু থাকিলে।
অ অ, মানে শুনিছো মানে সদায় মাছ মাংস ঘৰত বিচৰা বিচৰি বুলি ক
কোনে কৈছে কোন কো নাই
হেল্ল'
উম হেল্ল শুনিছা নাই?
অ কোৱা কোৱাই অহ।
সেইত
অ
হেল্ল' কি কৰিছা আহি কি নেৰ্টক দিষ্টাৰ্ব দিছে নেকি?
অ অলপ দিছে বৰষুণ দিছে দে অলপ সেইকাৰণে অলপ
অ অ হয় হয় হয় হয় সেনেকুৱা হয় আমাৰ গাঁৱৰ ফালেতো অলপ- অকণমান বৰষুণ দিলে হল আৰু বৰষুণ কাৰেণ্টো যাবগৈ আৰু।
অঁ হয় হয়।
অ তুমি পিছে পাহৰি নাথাকিবা দেই, হাঁহটো লৈ আনিবা ঘৰৰ পা।
এই নাপাওঁ নাপাওঁ কিন্তু তুমি গাহৰিটো নাপাহৰিবা।
মই গাহৰিটো নাপাহৰোৱে তুমি এইতো গাহৰি খোৱা বুলি গম পাওঁ ন মই। সেইকাৰানে গাহৰিটো নোপাহোঙে, মই হেৰি নহয় মই নহয় সেইটো কাৰনে নহয় মানে লগৰ বিলাক এনেই মানে কিছুমানে কৰি থাকি ন লগৰবিলাক, বৰ মানে বেলেগ বলেগ লগৰ লৰা আছে ন আমাৰ পাৰ্টনাৰ।
অ হয় হয়।
এইেই মানে হেৰি ব লগৰবিলাক এনেকা থাকি ন, লগৰ বিলাকৰ মাজত। কিছুমানে এনেই বেয়া দিন গাই ফুএ মানে এনেই আ, তথাপি একো নকৰো বাৰুতে।
হয় হয় হয়। কিন্তু তুমি খোৱাবা, ময়েই খোৱাম।
অ এনে মানে সেই কৰিবা, তুমি লৈ আনিবা দেই মানে হাঁহ চাহ পাহৰি না থাকিবা আক।
অ